হেল্লো, অ', শুনিছা? উম', অ', অ', মইয়ো শুনিছোঁ এতিয়া, কিয়, কি কৰি আছা?
মই আছোঁ এনে ৰাস্তাতে, এই কাৰেণ্টটোও গ'ল।
অ', কাৰেণ্টটো গ'ল ন? অ', অ', হ ঠিকে আছে আৰু কাম ময়ো তোমাৰ এয়া, ৰাস্তাৰ পিনে এনেই অকণমান ওলাই আহিছোঁ, কিনো কৰি থাকিম ঘৰত। অ', অ' তাকে অ' এতিয়া শুনা না আমাৰ ল খিনিয়েও বহুত দিন হ'ল ভোজ-চোজ খোৱা নাই। ন তাৰপিছত আকৌ অ', ভোজ-চোজ খোৱা নাই, তাৰপিছতে শুনা না আমি কেইতাৰ মানে লগৰ কেইটা মানে কৈছিলে, তোমাৰ এতিয়া ধৰ, মেঘালয় অৰুণাচল চাইডে তোমাৰ ধুনীয়া একদম বৰফ
অ', যাব পাৰিলো হেতেন ন? তাত এটা ধুনীয়া প্ৰিতি ভোজ খাব পাৰিলো গৈ হেঁতেন।
অ', প্ৰীতি ভোজ এটাও খাব পাৰিলো হয়, কি যাবা নেকি?
অ', যাব পাৰি এতিয়া তুমি কিমান
অ', শুনা, শুনা তাৰিখ মানে তোমাৰ, কেনেকুৱা জানা, মানে আৰু, তোমাৰ এইয়া যদি তুমি এতিয়া হেৰি ঠিক কৰিলা হা, মানে, ধৰ বাইকখন তুমি ধৰ থিক কৰিলা, তেতিয়া কি হ'ল তুমি ধৰ আমি বা তাল লৈকে তেল যদি, পুৰে তোমাৰ, তিনি হাজাৰ টকা, তেতিয়াহ'লে তোমালোক বাইকত দুটা যাবা ন? তাৰপিছত তুমি পোন্ধৰশ দিলা, সি পোন্ধৰশ দিলে, তিনি হাজাৰ টক কাত হৈ গ'ল। তাৰ পিছত আকৌ তাঁত ধৰ থাকিলা, হোম ষ্টেত থাকিব লাগিব হয়নে? আৰু হোমষ্টত যদি থাকা তে অ', অ', হোম ষ্টেত থাকিলে এইটো কি বুলি কয়, তুমি ধৰ তাত এক হেজাৰ টকা টকা ল'লা পাঁচশ টকা তুমি ল'লা, পাঁচশ টকা তাক দিলা, তাৰ পৰা ল'লা। তাৰপিছত ধৰ দি এটা হৈ গ'ল, তেনেকে মানে মিলাই কৰি আমি যাম আৰু। এয়া, কি, যাব আ, যাবাে- যাবা নাই এ, ভা ফিক্সটো কোৱা।
ফিক্সয়ে যাম দিয়া, চাম যাম, কিয় নাযাম, যাম ফিক্সয়ে। এনেই তুমি মোক তাৰিখটো ক'বা, উম।
অ', বাৰু মই তোমাক তাৰিখ- তাৰিখটো কম দিয়া। হা, হা।
ভাত-পানী খালানে নাই?
ভাত-পানী নাই খোৱা বাৰু, এইটো কি বুলি কয় খাম আৰু তুমি খালা?
নাই, খোৱা নাই।
অ', অ'।
উম।
তাকে।
উম।
সেয়া আৰু তোমাৰ তেতিয়াহ'লে মত তোমাক কেতিয়ালে যাওঁ ফিক্সটো কম, বাকী মোৰ পিনেও পোৱালি মিলি মানে তোমাৰ আনখন, সাতখন মান বাইক যাব আৰু। এই সাত খন হ'লে তোমাৰ চৈধ্যয়টা আৰু আন খন হ'লে ষোল্লটা পোৱালি যাম আৰু আমি।
অ'। অ' ভালেই হ'ব তেতিয়া। উ, লগৰখিনি যাব পাৰিম।
লগৰখিনি যাব পাৰিম অ'। তাকে মই সেইটো কাৰণে মই তোমাক ফোন কৰিছিলোঁ বোলো কি নাই তেনেকুৱা। অ' কোৱাচোন।
উম, উম, তুমি কিবা কৰি আছানে?
মইটো মই অ' তোমাৰ পঢ়া মানে তোমাৰ মই এইবাৰ ডিগ্ৰী কৰি আছিলোঁ।
অ'।
অ' আৰু মোৰ এনেকুৱা এই বিজনেচো আছে মানে ঘৰতে তোমাৰ গৰু মানে আছে। সেই গৰুৰ, অ' পাঁচজনী গৰু আছে আৰু।
অ', অ' উ, ক'বা মোৰো আছে। ক'বা কিবা লাগিলে সৰু সুৰা বিজনেচৰ, বিয়া চিয়াত কিবা।
অ', অ' আৰু ন' ন'। নজনী গৰু অ' নজনী গৰু তোমাৰ এইটো কি বুলি কয় লোৱা ধান্দা মাৰি আছোঁ যদি হৈ যায় জাৰ্চি গৰু মানে তিনিজনী বাক কি এইটো ছজনীত তোমাৰ নৰ্মেল মানে মিক্স ক্ৰছটো যে
অ' আচ্ছা।
হয় তেনেকুৱা হেৰি কৰি আছোঁ, মানে সেই গাখীৰৰ দি পেলাই মানে এতিয়া ওচৰৰ হোটেল দুখনমান আছে তাৰ মানে মোৰ পৰা লৈ থাকে। হে, এইটো কি বুলি কয় মানে হোটেলতে লৈ যাওঁ।
অ' ভালেই হ'ব।
অ' হোটেলত টো লৈ যায় তাকে এইটো কি বুলি, মানে ভা এনেকে চলি আছোঁ আৰু। বাকি তুমি কি কৰি আছা?
ময়ো এনেকে সৰু সুৰা বিজনেচ আৰু সৰু সুৰা এনেকে চাকৰিৰ কাৰণে লাগি আছোঁ, অধ্যয়ন কৰি আছোঁ তোমাৰ এই জীৱৰ পৰা আৰু চাৰ্ট জি পি টিৰ পৰা অধ্যয়ন কৰি আছোঁ।
অ', অ', অ' এনে তুমি কি মানে ডিফেন্সত ভাল পোৱা নে কি?
অ' ডিফেন্সত ভাল পাওঁ আৰু ডিগ্ৰীও কৰি আছোঁ। ভূগোলত অধ্যয়ন কৰি আছোঁ।
অ', অ' ঠিকে আছে বাৰু কৰি থকা, হেল্পখিনি হৈ আছে ন' ইণ্টাৰনেট টৰপা অ' ইণ্টাৰনেট অ' মোৰো তোমাৰ বহুত কথা নজনা কথা ইণ্টাৰনেটৰ পৰা গম পাইছোঁ। মানে ধৰ ঘপককৈ এতিয়া ধৰ কিবা এটা দৰকাৰ হৈ গ'ল আগতে ধৰ আহ, অংক এটাই ধৰ দৰকাৰ হ'ল মই এতিয়া অংকটো কৰি কৰি লোৱা মানে টাইমটো যায় তাত ধৰ যদি চেট জি পি টিত তুমি মাৰি দিয়া বা গুগলত গৈ মাৰি দিলে উত্তৰটো লগত তে ওলাই যায় অ', অ' সেইটো কাৰণে ভাল আৰু।
ইউটিউবতো হেল্প হয়। ইউটিউবটো অ' ইউটিউবটো কেতিয়া আহিছিল গম পোৱানে?
এই ইউটিউবটো নাজানো নহয়।
অ' ইউটিউবটো তোমাৰ আমাৰ ভাৰতলৈ দুহেজাৰ পাঁচ চনত আহিছিলে গোগোল।
দুই হেজাৰ পাঁচ চন মোয়ো মানে শুনিছিলোঁ দুই হেজাৰ পাঁচ চন ন'? অ' অ' অ'।
বহুতো নলেজ
অ' ইউটিউবৰ পৰা নলেজ এইটো কি বুলি কয় তোমাৰ বহুতো হেৰিয়ে পাওঁ। তা হয় বাৰু। তাকে মই তোমাৰ মানে এতিয়া এই গৰুটো মানে বিজনেছ কৰি আছো ন' তাকে মানে এতিয়া অক অকলে মানে বহুত দিগদাৰ হয়। শুনিছা? অকলে অ অকলে অকলে মানে বহুত দিগদাৰ হয় সেইটো কাৰণে ভাবিছোঁ ছিলো দুইটাই এনেকে যদি মিলি পেলাই কৰিলো হয় তেতিয়া ভাল আছিলে।
অ', ন' তেতিয়া কৰিব পাৰি মানে আৰু দুটামান বিজনেছ মানে গাহৰি।
অ' গাঁৱতে তেনেকে আমি বিজনেছ এটা কৰিব পাৰো ন' দোয়েট কৰি?
দুইটাই কবা তুমি কিমান হেৰি কৰিব লাগে।
অ' মই বাৰু তোমাক জনাম আহ আৰু কিমান হেৰি কৰে মানে অকলেও পইচাটোও বেছি হৈ যায় ধৰ মিল আকৌ ধৰ চোৱা কৰাতো অলপ দিগদাৰ হৈ যায় ন। এতিয়া তুমি যদি মানে থাকা তেতিয়া মই নথকা টাইমত ধৰ তুমি অকমান আহি আহি লৈ লাগি ভাগি বা তোমাৰ লগত তুমি যদি তাকে ঘৰত হোলা তেতিয়া হ'লে ধৰ তোমাৰ ঘৰত ধৰ তুমি অকলেহে কৰিবা। হয় নে? অ' তুমি ঘৰ ঘৰত অকলে কৰাতকৈ ধৰ তুমি নাথাকিলে নাই আৰু গৰু তেনেক‌ থাকিব তুমি নথকা টাইম টো মই মিলাই দিলো পুৰা মানে হৈ গ'ল ন' সমান সমান।
অ' হৈ যাব সমান সমান।
অ' সেইটোয়ে তাৰপিছত তেনেকে মিলাই কৰি কৰিম ন' আমি।
কৰিব পাৰিম অ' এবাৰ তুমি মোক কবা কিমান পইচাৰ হেৰি লাগে।
অ, ' মই বাৰু তোমাক ক'ম কেনেকে হেৰি কৰো। আৰু মানে মই ভাবি আছোঁ তোমাৰ এটা কামেৰেতো মানে বিজনেছে বিজনেছ চলিব নোৱাৰে টো। ঘৰখন মই ভাবি আছোঁ তোমাৰ এইপিনে গৰুতটো আৰু যদি আমি ব্ৰইলাৰ বা লোকেল মুৰ্গীৰ ফাৰ্ম এখন খোলো কেনেকুৱা হ'ব?
চাৰিশ টকা লাগিব।
কোৱাচোন কেনেকুৱা হ'ব? মই কৈছো যদি গৰুটোৰ লগতে যদি তোমাৰ গা মানে গাহৰিতটো ভাবিছিলোঁ কিন্তু গাহৰিতটো বহুত এতিয়া নহ'ব বুজিছা অকমান পইচা পাতিও মানে খেলি মেলি হৈ আছে মই ভাবিছো ব্ৰইলাৰ লগতে তোমাৰ ধৰ লোকেল মুৰ্গীটো যদি এ, 'মানে হেৰি কৰি লওঁ এ তোমাৰ আনো কেনেকুৱা হব?
বেয়া নহয় এইটো ভাল আইডিয়া তোমাৰ।
অ, ' তেতিয়াহলে অ, 'তেতিয়াহ'লে মই মানে ভাবিছো মোৰ ঘৰৰ পিনৰ পৰা মানে মতামত দিছে এইটো কথাত যে, তই ভাল কৰিছ তই এইটো কৰিব লাগে। সেইটো কাৰণে এতিয়া এইটোকে মানে ভাবিছো তেতিয়া হ'লে মানে যদি আমি দুইটা বিজনেছে ধৰ এটা ধৰ ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম এখন এখন খুলিলো হৈ এটা গৰুটো আছে দুইটাই যদি মিলি কৰি কৰিলো তাৰপিছত ধৰক এটা ধৰ বেচিলেও বেচোতে ধৰ সমান-সমান দুটাৰ এইটো কি বুলি কয় ভাগ কৰি ললে হৈয়ে গ'ল। তোমাৰো ধৰ লাভ হ'ব, মোৰো লাভ হ'ব, হয়নে?
অ পঞ্চাশ শতাংশ, পঞ্চাশ শতাংশ ভাগ কৰি
অ অ তেনেকুৱা বা তোমাৰ এইটো কি বুলি কয় ধৰ অ ঘৰত কিবা এটা তুমি বিজনেছ এটা কৰিছা মই ধৰ লাগি-ভাগি আছো, তেনেকুৱা লাগি ভাগি থকা কাৰ তাৰপিছত তুমি তাৰ ধৰ মূল যোনটো দাম ধৰ তুমি যদি দহ হাজাৰত বেচা তেতিয়া হ'লে, ছয় হোজাৰ টকা ধৰ তাৰ দিবই লাগিছিলে। তুমি দহ হাজাৰ বেছিচা, ছয় হোজাৰ টকা তোমালৈ থৈ বাকী চাৰি হাজাৰ বাচিব আমাৰ তাই লাগি-ভাগি লোৱা মানে দুইহেজাৰ দুইহেজাৰ আমাৰো ওলাই যাব। সেই তেনেকুৱা ধৰণৰ মানে তেনেকেও কৰিব পাৰি।
অ পাৰি বাৰু তেনেকেও।
অ এনে এনে তুমি কোৱাচোন মানে কি কি আমি এনেকে মানে বিজনেছ এনেকুৱা মানে ভাল আৰু ব্যৱসায় কৰিলে ভাল হ'ব কোৱাচোন? মানে ধৰ মানুহৰো ভাল হয় আমাৰো হয়। ধৰ এতিয়া, আমাৰ গাঁৱত ধৰ ফাষ্টফুডৰ দোকান এখন নাই, হয়নে?
হয়।
অ অ আমাৰ গাঁৱত যদি ফাষ্ট-ফুডৰ দোকান এখন দিওঁ ওচৰত তেই কলেজ আছে কলেজৰ পিজী ও আছে, পিজী পোৱালিখিনিয়ে ধৰ আবেলি টাইমত তোমাৰ ধৰ কিবা এটা এনেকুৱা খাব মন যায় ভজা-চজা তাৰ পিছত। সিহঁতেও ধৰ আহি কৰি খাব আমাৰো লাভ হ'ব হয়নে?
সেইটো হয় বাৰু অচেষ্টা আমি দুয় মিল মিলা প্ৰীতিৰে আমি কৰিব পাৰিম সেইটো ন।
অ অ মিলা প্ৰীতিৰে কৰিব পাৰিম অ সেই তাকে
অ তুমিটো তুমি যতি আশা আছে তোমাৰ পাৰ, ময়ো পাৰো বাৰু কৰিবলৈ।
অ মই মানে এইবোৰ মই মানে শুনাহে মানে আমাৰ ওচৰে পাজৰে মই এতিয়া ভাবিছো যে এইবোৰ চব কৰাতকে মই তোমাৰ এই ফাষ্টফুডৰ দোকান খনেকে দি লওঁ নেকি আগতে? মানে এইটো কি বুলি কয় এতিয়া নতুন নতুন পোৱালি খিনি আহিছে বহুত পোৱালি আহিছে আৰু সিহঁতে সদ সদাই তোমাৰ টাউনলৈ যাব লাগে। মানে গৈ গৈ মই দেখিছো টাউনত বহুতক এনেকে এনেকুৱাবোৰ খাই থকা। ফুচকা-থুচকা তাৰ পিছত মই আহিছো যদি ম'ম' আৰু চাওমিন এ তাৰপিছত আকৌ ধ মক্ৰণী টাইপৰ তেনেকুৱা যদি দিওঁ তেতিয়াহ'লেতো ভালেই হ'ব।
অ অ বেয়া নহ'ব সেনেকুৱাত।
অ তাৰপিছত সেই তেনেকুৱা তেতিয়াহ'লে আমি মিলি কৰি পেলাই দুজনে কিবা এটা ভাব পাৰোঁ ন।
অ পাৰে ভাবিবলৈ।
অ মানে তেনেকে হেৰি কৰিলে আৰু তোমাৰ ধৰ জাগাত এ এইটো কি বুলি কয় আৰু মানে ধৰ দুটা থাকিলে ভালেও।
অ ভালেই হ'ব বাৰু। দুইটাই আমি দুইটাই লগ হৈ পেলাই আমি দিব পাৰিম।
অ অ।
সুন্দৰ কৈ।
অ', তাকে দুইটাই মিলি পেলাই এইটো কি বুলি কয় কৰিম ন'?
উম, হ'ব পাৰিম, তুমি মোক ক'বা কেতিয়া পাৰিম।
অ', মই বাৰু তোমাক বাৰু জনাম বাৰু কেতিয়া পাৰো অ', মানে এইবোৰ তেখেত তুমি এনে বনোৱা কৰা জানা নে নাই?
জানো জানো।
অ', অ'। তাকে তেতিয়াহ'লে তুমিও এনেকুৱা বনাব কৰিব পাৰিবা ময়ও অলপমান মানে শি কো, কেনেকৈ এইবোৰ হেৰি কৰিব পাৰি তাৰপিছত দুইটাই মিলি খুলিম দিয়া ন'?
অ', খুলিব লাগিব, আমি খুলিম তুমি ক'বা মোক।
অ', তাৰপিছত আমি দুটাই এনেকে মিলি পেলাই তোমাৰ খুলোঁ, তাৰপিছত পোৱালি খিনিও মানে মোক এয়া তাৰে মানে ল'ৰা দুটামান মোৰ লগত ফ্ৰী হ'ল, তাৰপিছত মোক কৈছে যে দাদা আপোনাৰ এইটো কি বুলি কয়, এইকণতে দোকান-চোকান নাই মোৰ মানে ইয়াত আহ দোকান এখন লাইটৰ তাৰপিছত মানে মোৰ কি হ'ল এই মাজত তে আমাৰ খুৰীয়ে এনেকুৱা পকৰি, ঘুগুনি দিম এনেকুৱা দোকান দিছে, কৈছে যে তুমি দেখোন এনেকুৱা দোকান দিব পাৰা, মোক কৈছিল মই বোলো কি হ'ব বাৰু। অ', হা হা?
দুইয়ে মিলি
অ', অ', তাৰপিছত মই বাৰু তোমাৰ আৰু মানে অ', তোমাৰ শুনা হে, মোক মানে এনেকে কৈছিলে যে মই এ, তোমাৰ কৈ আছিলো যে তোমাৰ যদি হেটো বনাবলে যাওঁ, হা, হেটো দোকান বনাব লাগিব প্ৰথমতে, তাৰ
হেল্ল'? হেল্ল' হেল্ল'?